হেল্ল'! শুনিছানে?
উম, শুনিছোঁ। কোৱা।
কি কৰিছা?
এ এনেই বহি আছো। মোবাইল চাই চাই।
ভাত খালা?
ভাত যে খাবলৈ মন নগ'ল। ৰাতিপাৱা এবাৰ খালো, দুপৰীয়াৰ এবাৰ খালো, এতিয়া নাখাওঁ আৰু।
অ', অ'। ঠিকে আছে দিয়া। মইয়ো এই জাষ্ট ভাত খালোঁ। খাই দিয়াৰ পিছত চোন পেটটো কিবা বেছি ফুল ফুল লাগিছে।
কিহে খালা?
মই মাংস, আম।
বাহ মাংস লগত আম খাইছানে?
অঁ এই মোৰ আমটো মানে যেতিয়াই তেতিয়াই চলি যায় চব বস্তুৰ লগতে চলি যায়, গম পাইছা?
উম' ভাল লাগে আক খাই।
তোমাক কওঁ অঁহ তোমাক কথা এটা কোৱাই নাই ন?
কোৱা?
মই মানে সিদিনা মানে মন্দিৰ গৈছিলোঁ দেই।
ক'লে গৈছিলা কোন মন্দিৰ?
হনুমান মন্দিৰ গৈছিলোঁ, মই হনুমানজীক মানু ন হনুমান মন্দিৰ গ'লোঁ। তাৰপিছত কি হ'ল? হেৰি হ'ল, মানুহ এজনে প্ৰসাদত মানে আম পাঁচ ছটা মান মানে- ভগৱানক দিছে আৰু। ত মই আম দেখিলো, বাকি চবে মানে লাডু দেখি লাডু দিয়ে ন। ত' তাই মানে আম দিছিলে। তো মই আমকেইটা দেখি মানে মই ভগৱানক খুজি আছোঁ দেই, বোলো ভগৱান প্লিজ এটা দিয়ক না- টা দিয়ক এটা এটা এটা বেছি নালাগে এটা এটা এটা এটা মানে মই ইমানকে খুজিছোঁ হাঁ, - তাৰপিছত মানে নিদিলে, মানে অ'ভিয়েচলি পূজাৰীজনে দিব ন মানে- কিন্তু মই কৈছোঁ যে, ‌ পজ পূজাৰীজনক এটলিষ্ট মানে- মাথাটোত সেইটো দিয়ক আৰু বুলি কিনে দেই। তাৰপিছত আৰু- নিদিলে। তাপিছত আৰু মই আহা সময়ত কৈ আছো মই বেয়া পাইছোঁ আপোনাক বোলো, হুমহ নিদিলে ন বুলি এনেকে কৈছো আৰু। তাৰপিছত কি হ'ল? তাৰপিছত আৰু ক'লোঁ হ'ব দিয়ক চৰি হ'ব দিয়ক এনেকে কৈ পিলে গুচি আহিলোঁ আৰু। তাৰ পিছদিনা খনৰ- পৰা মোক কৈছোঁ নহয়, মোক আমৰে মানে ভৰাই দিছে ভগৱানে। কিন্তু মানে মোক আমে ভৰাই দিছে, মানে- সি তাৰ পিছদিনাখন মই গ'লোঁ ভণ্টিৰ লগত আম আনিবলে। এক মোনা লৈ আহিছোঁ, তাৰপিছত আনি আছে মামীয়ে- আকৌ যোৱা সেইসোপা আম আছেই, আৰু যোৱাকালি আনি দিছে কক- নাই নাই মোৰ বজাৰ কে নাই একদম ঘৰৰ মানে। আমাৰ একদম ঘৰৰ মানে হেৰি দি দিলে।
অঁ দৰৱ দিব-
বজাৰৰ কিনামবিলাক এবাৰ মই শুনিছোঁ বাৰু দেই। বেয়া বুলি শুনিছো, উম'। মানে বহুত ঔষধ দিয়ে আৰু চাবচোন, মই মানে এবাৰ এবাৰ এদিন মানে একদম ফা- মানে প্ৰথম প্ৰথম যেতিয়া ওলাইছিল, - তেতিয়াই কিনি খাইছিলোঁ হাঁ ইমান খাব মন গ'লে, কিন্তু তেতিয়া কি হৈছে গম পাইছানে? আমটো- মিঠা নাই নে টেঙাচ একোৱে নাই পানী পানীয়ে লাগে, চব ঔষধ দিয়া। তাৰ পিছত হাঁ তাৰ পিছত মানে মই খোৱাই নাই। ত' এতিয়া গোটেই ঘৰৰ আম খাই আছোঁ।
অঁ আমিও খাইছো বাৰু আম মানে খাইছো মানে- কিনি খোৱা নাই বজাৰৰ পৰা, এ আমাৰ বৰমাহঁৰ ঘৰতে গছ এজোপা আছে আমাৰ ঘৰ পৰাও গছ নাই। কিন্তু অঁ পুকীয়া ওলাই আক ঘৰৰবোৰ যে। কিছুমান বাৰু পুকীয়া নাথাকে বেছিভাগ অ কিছু এই জো মানে বেছিভাগ পুকিয়াই হ'লেও তেনেকে আৰু অলপ আধা অংশ পেলাই দিও, আধা অংশ এনেকে খাব পৰা হৈছে খাবলে বাৰু ভালেই টেষ্টটো। তেনেকে খালো আমি সেইদিনা।
গেৰ চাবাচোন
অ। খাবলৈ ভাল কিন্তু পোোক ওলাই আধা ফাল মানে পেলাই দিব লগগাই হয় আধা অংশ আধা অংশৰে খোৱা হয়। খাবলৈ ভাল কিন্তু পোক ওলাই আধা ফাল মানে পেলাই দিব লগাই হয় আধা অংশ, আধা অংশহে খোৱা হয়। সেনেকে খালো আমি গোটেই খিনিয়ে মিলি পেলাই। তাৰপিছত কেঁচা আম বাৰু বহুত খোৱা হল কিনিও খোৱা হ'ল কেঁচা আম। এ ফল-মূল তেনেকে। খোৱা হোৱাই নাই এই আনাৰসে আৰু তৰমুজ তৰমুজটো খোৱাই নাই বাৰু আনাৰস কেবাটাও আছিলে।
এইকেইদিন আনাৰসে খাই আছো তাছত মায়ে বজাৰৰ পৰা প্লামহে আনিছিলে।
অঁ অঁ ভালেই দিয়া বজাৰৰ পৰা আমি উম আমাৰ আজি গুৱাহাটী গৈছিলো মানে আকৌ। ত' গুৱাহাটী যাওঁতে কি আজি হৈ গ'ল আজি। কাম হৈ গ'ল একেবাৰে পুৰা ভৰাই আনি দিলোঁ বস্তু
অ শান্তি আৰু এতিয়া।
তাৰপিছত যোৰাবাটৰ সেইখিনিত মানে আনাৰস পাইছিলোঁ তাত তাৰ পিছত মই ভাবিলোঁ আকৌ টেঙা হব, নালাগে নিনু।
নাই ভাল হৈছে খাবলে মিঠা মানে অ ভাল হৈছে। খাইছোঁ।
ভালেই দি উম
এনেকে বাৰীৰ পৰা যে এনেকে কিনা যে বেলেগে মানে দি থৈ গৈছিলে। কিনি আনি পেলাই হয় অ কিনি আনি দি থৈ গৈছিলে মি ঠা খাবলে বৰ ভাল।
ভালেই দিয়া।
মই এনেই ভালোঁ পাওঁ বাৰু খাই পেলাই।
তুমি কি কি ফল ভাল পোৱা এনে।
মোৰ সঁচাকে বহুত বেছি ভাল লগা ফল-মূলৰ ভিতৰত আনাৰস তো মই বহুত ভাল পাওঁ।
অ বাহ বঢ়িয়া
অলপ টেঙা জাতীয় বস্তুবোৰ অলপ বেছিয়ে ভাল লাগে আৰু মোৰ।
এ নকবা আৰু মোৰো আৰু।
এনেই খোৱাতটো চবে খাওঁ নোখোৱাৰ ভিতৰত তেনেকে। বেয়া লগাৰ ভিতৰত নাই কঠালটো খাবলে অলপ টান পাও মই।
মই কেচা কঁঠালটো খাই ভাল পাওঁ গম পাইছানে, এই পকা টো যে ডিঙিত লাগে মানে পকাটো খালে মোৰ কিবা গোন্ধ টো বা হেৰিটো বেছি ডিঙিত লাগে মানে নেযায়
ভাল নালাগে অশান্তি লাগে
গৰম লাগে বহুত গম পাইছা খোৱাৰ পিছত কঁঠালটো উম বহুত গৰম আৰু গৰমত কয় ন কঁঠাল খাই পিনে মানুহক হেৰি কৰিব যাব নিদিয়ে গা ধুব যাব নিদিয়ে
তোমাৰ এটাতে এশ টকা, দুশ টকা হ'ল চাগে বজাৰত ওলাইছে নে নাই বাৰু ওলাইছে নে নাই বাৰু এতিয়া তোমালোকৰ সেফালে
মই দেখা পাইছোঁ নেকি মই সেনেকে মানে ইমান দেখা নাই কিন্তু মই আজি যোৰ অ কি বুলি কয় গুৱাহাটীত যাওঁতে সেইখিনি যোৰাবাটৰ সেইখিনিত যে সেইখিনিত কিন্তু মই পুৰা পালোঁ দেই দেখা সিহঁতৰ পাহাৰীয়া যোনকেইটা মানে
বৰ দাম লিচু তেছপুৰৰ লিচু এটাত চল্লিশ টকা ত্ৰিশ টকা
এইচ নক'বা আৰু সেইকেইটা মোৰ যে একদম ইমান হেঁপাহ আছে নহয় খাবলে
বৰ ডাঙৰ ডাঙৰ আকৌ মইও খোৱা নাই দেই আজিলৈকে
মোৰ বুজিচানে মোৰ দাদা এজন থাকে সি তেজপুৰ ইউনিভাৰচিটিত মানে কৰি আছে নাই নাই কৰি আছে সি জব মানে পি এইচ ডি কৰিছিলে তাতে এতিয়া জব পালে ত' তাৰপিছত কি হ'ল গম পাইছানে সি তাৰ মানে যোনটো সি পি এইচ ডি কৰি আছে ন সি লিছ চু বাগানত ৰিপ'ৰ্ট বনাব লাগে
অ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ নেকি
এগ্ৰিকালচাৰ নহয় সেইটো কিবা ডাটা ছাইন্সৰ কিবা এনেকুৱা আছিল আৰু হাঁ তো সি পি এইচ সেইটো যাব লাগে সি লিটাৰেলি তাত যায় মানে লেচু বাগানত সি কা ডাটা কালেক্ট কৰিব যায় সি ফ্ৰীতে পায় সেইবিলাক লিচু গম পাইছা সি পথাই মানে বেয়া হৈ যায় সি কিমান বাৰ কৈছে আহ আহি পিনে খাই যাবি সি বুলি পিনে নাই মানে নিমিলেই
অহ আমাৰ মাহঁতও এবাৰ মানে এনেকে এ এগ্ৰিকালচাৰ ট্ৰেইনিঙত মানে হেৰি জইন হৈছিলেটো মানে গৈছিলে‌ আৰু তেতিয়া তাহতকো মানে এইফালে কাহিকুচি ফালে লৈ গৈছিলে বোলে তাত টো বোলে ইমান বোলে ফল হাতে চিঙিব পৰা হয়ছ চে বুলি কৈছিলে আকৌ তেতিয়া চিঙি চিঙি খাইছো বুলি কৈছে লোপ লাগি গৈ চেগে মোৰ হেটিটো ফ্ৰী অত
তাকেই আৰু গোটেইকেইটা ৰঙা হৈ থাকে চাগে ন দেখিছোঁ নহয় মই চাবাচোন তেজপুৰ লিচ
অহ কাঢ়ি গুছি লে যোৱা নাই কি গুছা ন
অ অ মই মানে মই নাই যোৱা মই এনেকে দেখা মানে হেৰিত দেখা এইবিলাক ভিডিঅ' চিডিঅ'ত দেখি থাকোঁ আৰু বা বেলেগৰ মোবাইলে চবাইলে দেখি থাকোঁ আৰু পূৰা
অহ একোখন প্ৰতিখন বোলে এগ্ৰিকালচাৰ নহয় এখন এখন নিজৰে বাগান আছে
অ
মই বাৰু অহ প্ৰত্যয়েকজনে কৰে
ভালে দেখোন সিহঁতৰ বহুত লাভ হয় চোৱা আমাৰ ইয়াত এটা গুছাতে ছাপ'ছ পঞ্চাছ টকা ষাঠি টকা।
অ তাতে ষ্টুডেন্টছ বোৰ যায় প। খায়ো শিকায়ো মানে প্ৰেক্টিতিকেল চব গোটেই খিনি হৈ যায় আৰু তাহাঁতৰ।
গোট কি ধুনীয়া চোৱা না লিচু খাই খাই পঢ়ি থকা বোলে।
লিচু বুলি নহয় চব। ফল- মূলে আৰু পায় চাগে। কি কি বা লগাই এতিয়া।
তাত চব ফল- মূল পায়।
অঁ, বিভিন্ন ধৰণৰ কৃষি,। কাচকা হেৰি কাঠফুলাও হ'ব- পাৰে, মাছৰুম খেতিও হ'ব পাৰে, আমাৰ ধান খেতিও হ'ব পাৰে চব। উম, এভৰিথিং।
আচ্ছা গোটেই এগ্ৰিকালচাৰ মানে হেৰিটো ডিপাৰ্টমেণ্টৰ মানে ন।
প্ৰত্যক -প্ৰত্যকজন এগ্ৰিকালচাৰ এখন এখন বাগান থাকে বোলে। তাতে ষ্টুডেন্টছ আহে, - প্ৰেক্টিকেল কৰে তাহাঁতি।
বঢ়িয়া দেখোন ভালেই এনেকুৱা হ'লে। মোৰ মামাও পিছে এগ্ৰিকালচাৰতে কৰে। মামাহঁতৰ কিবা হেৰি হৈ থাকে, এইবিলাক কৃষক মেলা হৈ থাকে ন। ত' এই খানাপাৰত হয় বহুত ডাঙৰ- কে হয় আৰু তাৰপিছত এবাৰ - মামাহঁতে বেংগলোৰ গৈছিলে হাঁ। তই, সেইটো কিবা হেৰি কাৰণে পঠিয়াইছিলে। ইম মানে তাত ফুলৰ বাগান আছে ইমান ধুনীয়া নহয় মামায় কৈছে- তোমালোকে গ'লে পাগল হৈ যাবা। ইমান ধুনীয়া মানে ফুলৰ- বাগান বুলি কৈছে মানে আ অঁ, আমি যে হেৰিত - মোৰো ভাল লাগে। এই আমি যে দেখিছিলো যে এইখন নাম কি আছিলে? আই নে কি বুলি চিনেমা এখন আছিল যে। নাই চোৱা ন! এইটো চা-হাৰি হয়- চাউথ ইণ্ডিয়ান হয়। তাত চাবাচোন এই তো চলে গানটো যে।
অঁ, নাই চোৱা, মই হেৰি চিনেমাখন নাই চোৱা।
অঁ, অঁ তাতো তাত কৈছে আৰু তাত যেনেকুৱা মানে ফুলখিনি ন ইয়াতো তেনেকুৱা, মই বোলো বাহ- কি ধুনীয়া!
আৰু এবাৰ এটা ভিডিঅ' দেখিছিলানে? তিনচুকীয়াত যে চান ফ্লা- ৱাৰৰ খেতি। খেতি মানে কি আৰু এখন বাগিচা। বেলি ফুলৰ, মোৰ মুখত পটককে চানফ্লাৱাৰ বুলিয়ে আহিছে।
একো নাই, একো নাই, ক'ত -ক'ত?
এ তিনচুকীয়াতে এখন হেৰি আছিলে। বাগান মানে ফুলৰে বাগিচা অকল বেলি ফুলৰে ভৰ্তি। ভিডিঅ' এটা খুব ভাইৰেল হৈছিলে।
জানো জানো মই।
চবেই গৈ পেলাই ফটো তুলিছিলে। যেনেকে মাগুৰী বিলুৰ মাজত- এ -এ এইবোৰ খুব ভিডিঅ' বোৰ ভাইৰেল হৈ থাকে নহয়, একদম পদুম ফুল পুৰা ধুনীয়াকে- ফুলি আছিলে বিলখনত।
এই নক'বা আজিকালি মানে চ'চিয়েল মিডিয়া- বহুত জল্দি বস্তুবিলাক ভাইৰেল হৈ যায় মানে।
চাই ভাল লাগে আৰু কিছুমান বস্তু।
উম, বহুত ধুনীয়া লাগে। মানে মোৰতো এবাৰ কি হৈছে মামাহঁতেতো খেতি কৰি দিছিলে এনেকুৱা- মানে বেলি ফুলৰ তেতিয়া একো বুজি নাপাওঁ- নাই তেতিয়া বুজি নাপাওঁ তো থি তাৰপৰা যোনটো তেল ওলাইছে- তো তেলবিলাক মানে খাবলৈ যেতিয়া দিছে মইতো গম নাপাওঁ ন আগতে মানে- এতিয়াহে মোৰ সেইটো মানে। এই তিতা লাগে একদম ভাল নালাগে এটি- তিতা- তিতা খাব নোৱাৰি মানে পেলাই দিলোঁ। অলপ এদিন দুদিন খাই পিনে। তিতা বহুত তিতা বেলেগ আৰু কল এটা তাৰ পিছত। অঁ ঠিক আছে বাৰু হ'ব দিয়া অঁ।